হেল্ল'
ঠিক আছ
এই শুনা নাই অকণমান নেটৱৰ্ক পোৱা যগেলে
উম হম
এয়া আছো তই কি কৰি আছো
মই আছো এনেই গৰমতটো বহুত বেছি বাহিৰত আছো
উম গৰমতটো বহুত বেছি বাৰু সেই বাকী খবৰ খাতি ভাল
উম হুম আছো আৰু যেন তেন কিনো কবি গৰমৰ কাৰণে বেয়া বুলি ক'ব লাগিব
অ অ ভাত পানী খাবিল নে খালি নে
উম হুম খালো খালো তই
অ অ অ মই খালো বাৰু কিহে খালি
ভহাত তো দালি আলু তাৰ পৰাৰা ঢেকীয়া ভাজিলে
অ অ
তাৰ পৰা লগত আছিলে খৰিচা চাটনি
অ অ
উম তই কি খালি
মইতো দালি বনাইছিলে তাৰপা অ আজু ভাজি তাৰপা আকৌ এই পালেং শাকৰ নে কিহৰ এইটো চাটনি বনাইছিলে
উুম হুম পালেং শাক
কিহৰ অ নহয় নহয় কিহৰ বনাইছিলে গম নাপাওঁ মানে অকণমান লাই শাক লাই লাই লাই
অ অ ঠিকে আছে খাব লাগে সেউজীয়া শাক পাচলি খাই থাকিলে স্বাস্থ্যৰ পক্ষে বহুত ভাল আৰু
উম স্বাস্থ্যৰ কাৰণে ভালেই বাৰু বাকী খবৰ খাতি ভালেই নহয় উম ভাল ভাল তোৰ
উম মই আছো আৰু যেন তেন
উম, উম, ঠিকেই আছে তেনে থাকিব লাগে মানে বাকী ঘৰত ভাল
উম, ঘৰত ভালে আৰু তহঁতৰ
উম, ভালে ভালে
বাকী, ফাৰ্মত পোৱালি পৰিলি নাই
উম, পৰিলে, পৰিলে, তহতৰ
অ', আমাৰ পৰিলে বাৰু আমাৰ তিনিদিন হৈছে আজি
অ', আমাৰ আজি বাৰ দিন হ'ল
অ', ঠিকে আছে, মেডিচিনৰ মানে আজি ভেকচিন মাৰিলি
উম, মৰা হ'ল তোৰ সাত দিনতে ভেকচিন মৰা হ'ল
অ',
আমাৰ মানে, এইটো চাৰিদিন হৈছে হে
হম,
উম, সেইকাৰণে কাইলে বেজি দিবহি বাৰু এই কোম্পানী মানুহে আহি পেলাই বাকী, আমাৰ বাৰ বাৰ দিনতহে ভেকচিনটো মাৰে আৰু
উম, হম
উ, বাকী পোৱালি ঠিকেই আছে নহয়?
উম, বৰ্তমান ঠিকে আছে তহতৰ?
আমাৰ ঠিকে আছে বাৰু, বাকী অ মানে তোৰ দহটা অ এঘাৰটা পোৱালি বাৰু মৰিলে বা
অ ', সেইকেইটা মোৰ দি আহি গ'ল ন
উম, তহৰ আহিলে নে?
উম, আমাৰ বৰ্তমানলৈকে অহা নাই বাৰু এ যায় আৰু কেতিয়াবা কেতিয়াবা মানে, পোৱালিটো বহুত সৰুতে গুচি আহে ন
উম, তহৰ এবাৰ প্ৰথম নহয় জানো?
উম, আমাৰ এইবাৰ ছেকেণ্ড বে প্ৰথম নহয়
অ', অ',
উম,
উ ঠিকে আছে। ভালকে অকণমান চাই্চিথি থাকিবি মানে, বাকি উম, গৰমে, গৰমৰ দিন, গৰমৰ দিন নহয়
উম,
উম, অ', মানে ইমান নাচালেও মানে এঘণ্টা আধা ঘণ্টা মূৰে মূৰে চাই থাকিলেই হ'ল আৰু। উ
তাকে, তাকে, চাই থকা হৈছে বাৰু।
উম, উম
বাকী কি হল, ফুৰিবলৈ মেলিবলৈ যোৱা কথা পাতিছিলি দেখোন মাজতে একো নাইকিয়া হৈ থাকিলে।
অ', ফুৰিবলৈ যোৱাতটো ন।
অ',
মানে, মোৰ লগত যোৱাতটো এই তহতঘৰলে যে গৈছিলো যে আমি দুইটা যে
হম, হুম,
আমি সি ময় এনেই পাতিছিলো। সি মানে অকনমান পাহাৰৰ চাইডলৈ যাবলৈ মন
অ',
উম, সি পাহাৰ চাইডৰলৈ যাম বুলি কৈছে
কিন্তু, পাহাৰৰ ছাইে যাব নোৱাৰো নহয় বৰ্তমান
অ', কিয়,?
এ পাহাৰৰ চাইডে হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে বুলি কোৱা শুনিলো, শুনিলো মানে তোৰ মোৰ লগৰ ল'ৰা এটা আছে তাত।
উম,
উম, সি কৈছিলে।
অ', কি কৈছিলে।
উম তাত বোলে কিবা হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে।
অঁ
ত' মানে তাত এনেকে তোৰ বাহিৰৰ পৰা বা আঁতৰৰ পৰা এনেকে ফুৰিবলৈ যোৱা মানুহ, কিবা বন্ধ কৰি থৈছে।
অ
তাত অকল লোকেল মানুহবিলাকৰহে অকমান হেৰিতটো আছে।
অঁ অঁ তেতিয়া আমি তালৈ নগৈ মই তাকো ক'ম যেনিবা। তেতিয়া আমি তালৈ নগৈ কাজিৰঙা গুচি যাম। লগতে মাজুলী গুচি যাম। তেনেকৈ শিৱসাগৰ হৈ পেলাই আমি ঘৰলৈ ঘূৰি মানে প্ৰথমতে মাজুলী যাম। তাৰপৰা শিৱসাগৰ, এইা গুৱাহাটী গুচি যাম।
তাকে তাকে, পাৰি পাৰি সেইটোৱে কৰিব লাগিব কিবা এটা।
উম, লগতে জুবিন ক্ষেত্ৰটোও চাই আহিব লাগিব আৰু
উম হুম জুবিন ক্ষেএ চাই আহিব মই বাৰুব গ'লে ছেকেণ্ড টাইম হ'ব জুবিন ক্ষেএ
অ অ মই বাৰু গৈছো আগতে, উ,
তাকে মাজুলীহে যাবলৈ মন এটা আছে বাৰু বাৰু মই মাজুলী গৈ পোৱা নাই।
অ মাজুলী বাৰ মই গৈছো মানে। খোৱা বোৱা থকা মেলা মানে তোৰ যদি এ ৰাতি বা দুৰাতি হয় তেতিয়া। টেনচন নাই মানে আ, আমাৰ খুৰা ঘৰ আছেতো তাতে উম, খুৰা ঘৰতে আমি থাকি মেলি, উম, মানে খুৰা ঘৰতে থাকি মেলি আমি খাই বৈ পেলাই ধুনীয়াকে অ সত্ৰ চত্ৰ চাই আহিব পাৰিম আৰু।
উম, উম তেতিয়া আমি মাজুলী যোৱাতো অকনমান ফিক্স কৰো মানে। অইনতটো নগলেও মাজুলী যোৱা টো ফিক্স কৰো মই মাজুলী গৈ পোৱা নাই। প্লাছ তোৰ লগতে হেৰি আছে তোৰ মাজুলীতো সত্ৰ নগৰি ন।
অ অ
উম তা এটাই কেইখন সত্ৰ চাম লগতে মুখা খেল আৰু মই শুনা মতে ত তাত বহুত পৌৰাণিক যুগৰ বস্তু, আছে পিষ্টলৰ পৰা আদি কৰি তোৰ,
অ', মই মানে আউনীআটি সত্ৰলৈ গৈছিলো ন মই খুৰা ঘৰত যাওঁতে। তেতিয়া মানে আউনীআটি স ত্ৰত মই এইটো এই তুলসীৰ খুতা যে, যোনটো তুলসীৰ ডাঙৰ গছজোপা। তাৰ খুটা খুটাটো দেখিছিলো, তাৰ পৰা আগৰ ৰজাদিনীয়া লাখুটি দেখি ছিলো মানে হাতী দাতৰ। তাৰপা ৰজাদিনিয়াটো চকী দেখিছিলো তাৰপা তাঁতৰ খাত দেখিছিলো, আকৌ একে পুৰণি দিনৰ মানে। তাৰ পৰা তোৰ আকৌ এই অসমীয়া মানুহৰ মানে তাত লেখা আছে অসমীয়া মানুহৰ হাত এই বন্ধুক
উম। তাত তো মিউজিয়ামত ৰখা মিউজিয়ামত ৰখাইছে ন।
অ', মিউজিয়ামত ৰখাইছে মানে আগতকে টিকেটটো এবাৰ দামটো অকমান বাঢ়িবও পাৰে দেই। মই মানে হ'লতো। উম, তিনি চাৰি মাহ মান হল যোৱা।
উম টিকেট কটা হয় ন তাত।
উম, টিকেট কাতে উম।
তাকে তাকে ঠিকেই কৰিছে বাৰু, টিকেটটো কাটিলেহে তোৰ আকৌ মিউজিয়ামটো ভালদৰে উম, ৰখাব পাৰি ন, তাতো অকণমান মেইনটেনেন্ঞ্চ আছে নহয়।
উম। বাকী মই মোৰ লগৰটো যে আমি তহতৰ ঘৰলে যে গৈছিলো যে।
উম উম।
উম, তাৰ মানে গাড়ী আছে স্কৰপিঅ খন আছে। উম, বাকী তই আৰু মানে আৰু দুটা মানক ক, মানে আমি দুটা হ'লয়েই, তোৰ সতি তিনিটা হ'ল আৰু তাৰমানে মানে ক'লে আমি পাঁচটা ধুনীয়াকৈ যাব পাৰিম।
মই মোৰ লগৰ দুটাক কৈছিলো বাৰু, সিহঁত যাম বুলি কৈছিলে। তাকে তেতিয়া তই কাম এটা কৰিবি, মই মোৰ লগৰ দুটাকো হোৱাটছএপত এড কৰিম, কিন্তু তই এটা গ্ৰুপ খুলিবি, সেই গ্ৰুপটোতে তহঁত দুটা এড হবি, লগত মোক এড কৰিবি, গ্ৰুপ এডমিনটো দি দিবি আৰু তেতিয়া মই সেহঁত দুটাক এড কৰি দিম, সকলোৰে সময় সুবিধাটো মিলাই মেলি গুছি গুছি যাম আৰু, বাকি বৰ্তমানতো খেতি পথাৰৰ সেই চিজন চলিয়েই আছে ন?
উম।
উম তেতিয়া আমি হেৰি কৰিম, খেতি বাতিৰ পৰা আজৰি হৈ লওঁ।
উম আমাৰ বাৰু টেনচন নাই, মানে এইটো খেতি বাতিতো অকণমান দেৰি হ'ব। মানে কঠীয়াটো পৰা মানে অকমান দেৰি হ'ল, খালিটো ফাৰ্মতো মানে মানুহ এজন লগাই থোৱা আছে দাদা এজন। সেইজনে চাই চিতি থাকিব, আমি গুছি যাব পাৰিম ধুনীয়াকে মানে।
অ' আমা আৰু দহ পোন্ধৰ দিনত খেতি উঠি যাব বাৰু মানে।
অ' তহঁত তহঁতৰ ঘৰত মানে দাদা আছে ন, দাদাই চাই থাকিব পাৰিব। উম।
তেতিয়া তহ'তে সেইটো সিদ্ধান্তটো কৰ সোনকালে। অইনটো নহয়, এইফালে আমি যদি মাজুলী, উম।
মোৰ বাৰু হৈয়ে আছে, খালি আমাৰ লগৰটো মোক কনফাৰ্মটো দিলে। বোলে সি যাব পাৰিব
উম।
খালী হেৰি । । সিহঁতৰ মানে এইবেছটো যোৱা নাই, । বোলে গোটে ।
উম ঠিকেই আছে, সেইটোৱেই কৰা যাওঁক। তোৰ তেতিয়া আমি সকলোৱে মিলাই পেলাই তেলটো ভৰাই দিম।
। মানে বেছি নহয় মানে তোৰ মাজুলী যোৱা মানে মানে পাচঁশ পাচঁশ এটা হাতত লাগিব মানে তেলটোৰ কাৰণে।
উম উম তাকে লাগিব লাগিব।
েই টেন নাই দি শুনিছ? উম সেইটোৱে মানে খুৰা ঘৰত মই কৈ দিম খোৱা মেলাত থকা মেলাত টেনশ্যন নহ'ব। তেতিয়া আমি ধুনীয়াকে তাত সত্ৰ গোটেইকিখন চাই পিনি গুচিআহিব পাৰিম আৰু। শুনিছ? মোৰ আঠ মিনিট চৌৰাল্লিশ আঠ মিনিট